হেল্ল'
হেল্ল', কি কৰি আছ?
এই কি কৰিবি আছোঁ এনেই।
ভাত খালি?
খালো দে।
পোৱালিটো খুলে?
পোৱালিটো খুলে দে।
মঞ্জিছ
আছে। হেহ
উম', সি ভাত খালে নে?
কল দি।
অহ',
খালে।
উম',
নেৱা কি মানে, হেৰি এই বেঙেনা দি পিনে মাছ বনালো।
উম',
তাৰপৰা আকৌ মাছৰ পেটু আছিলে।
উম',
সেয়েহে পটুখিনি বনালোঁ। বতৰটো ভাল নহয় ইমানটা। গোমা হৈ আছে। তই কি কৰি আছ? হেল্ল',